কি কৰিছা?
এ, আছোঁ এনে। তুমি কি কৰিছা?
কি কৰিবা আৰু তোমাৰ ভাত বনাই আছিলোঁ, ভাতকেইটা বনাই থৈ পেলাই আহিছো আৰু বুজিছা?
অ' ভাত তুমি বনাইছা যে।
উম, ভাত মই বনাইছোঁ। আজি আজি সাজটো বোলো ময়ে বনাওঁ।
অ'।
তাৰপিছতে হেৰিহতে কি, মাহঁতে কি কৰিছে?
মাহতে আছে ভিতৰতে, মই বাহিৰতহে আছো।
গম পাইছোঁ। হেৰি নহয় এইটো কি কালি যে তুমি যে ফটোখন দিছিলা।
অ', অ' এই হেৰি কেইখন নহয় জানো, এই বাঁহৰ ফেমৰ? অ' সেইদিনাখন যে দি বুলি কৈছিলো, কালি দি দিলো, পাহৰি আছিলো আমাৰ সিদিনাখন। তাৰপৰা কালি মনত পৰি মই দি দিছিলো।
হেৰি কৰিবাচোন, সেই যে লাইটিং কৰাখন যে।
অ', অ'।
সেই লাইটিং কৰাখন বনাবা হা। অ' এই লাইটিং থকাখন বনাবা। আৰু তোমাৰ আৰু এখন বনাবা এই উম, চকলেট কালাৰৰ নিচিনা যে এখন বনাইছিলা তুমি।
অ', অ', অ'।
সেইখন বনাবা। তাৰপাছতে আৰু
আৰু ৰ'বা আৰু ৰু এ, এনেকে মুঠ চাৰিখন মান বনাই দিবা আৰু তুমি। নিজে ধুনীয়া ধুনীয়া চাই।
লাইটৰ কালাৰটো কৈ দিবা মোক।
ফোনটো ইক' হৈ আহিছে। অ' এতিয়া কোৱা, বগাটোৱে দিবা, বগাটোৱে ঠিক হ'ব। আৰু হেৰিটো চাইছিলা নেকি এই তোৰণখনৰ এইটো যে মই যে কৈছিলো তোমাক।
কোনখনৰ কথা কৈছা?
তোৰণখনৰ কথা কৈছোঁ। এই তোৰণখন যে চাবলৈ দিছিলোঁ চাইছিলা নেকি?
উ, সৈখন নাই পাহৰিলো ৰবা।
উম। সেইখন চাবাচোন তুমি।
এইখন চাব লাগিব ৰবা।
তাৰপিছতে হেৰিয়েটো কি বুলি কয় আহ চলি আছে আৰু বুজিছা, বাকী মুখা ভাগ কি হ'ল?
অ' তোমাক সৰু ভাগো লাগিছিল নহয় ন'?
উম।
অ' সেই ভাগ তোমাৰ বনামহে ৰ'বা মানে সেই এইকেইদিন সেই তোমাৰ সেইফালে খেতিৰ কামত লাগি থাকোতেই।
উম উম।
হোৱাই নাই সেইফালে লাগিবলে।
গম পাই আছো।
মইটো কৰিম বাৰু ৰবা কৰি পেলাই মই একেলগে দিম দুইটা মানে হেৰিত। টো আৰু তোমাৰ ফ্ৰেমটো আৰু সেইটো
অ' একে একেলগে দিবা একেলগে দিবা একেলগে দিবা।
উম উম উম।
তোমাৰ হেৰিটো কি বুলি কয় আৰু হেৰি কৰিবা উম সেই মুখা ভাগ মুখা দুটা তিনিটামান ভাগ বনাইয়ে দিবা। বুজিছা, হেল্ল'।
হেল্ল'। অ' তাৰপৰা হেৰি সেইটো মোবাইল হেল্ল'।
অ' হেল্ল', কোৱা।
এই হেৰি তোমাৰ তাপৰা।
উম, একেলগে দুইটা দি দিম আৰু।
অ' একেলগে দুটা দি দিবা তোমাৰ মোক খাই ভা উম, তাকেই হে তোমাৰ হেৰি অ' সেইটোৱে ক'বা তোমাৰ উম' হেৰিটো কৰি দিবা। তেনেকে বনাই দিবা তাৰপিছতে আৰু ধৰি লোৱা। মোৰ কাৰণে তিনিটা মান বনাবা আৰু।
অ', অ', ঠিক আছে হ'ব।
তিনি ভাগমান বনাই দিবা।
তুমি হেৰি কৰিবাচোন এইটো কি বুলি কয় কেনেকুৱা ডিজাইনৰ লাগে মোক চাই পেলাই দিবাচোন।
অ' মই ক'ম ক'ম।
মানে কেইবাটাও ডিজাইনৰ আহ আহে যে। সেইটো কাৰণে তুমি চাই ক'বাচোন।
তুমি খালি এই বগা যে পেপাৰটো যে তুমি মাৰি দিয়া সেইটো খালি মাৰি দিবা হা।
অ' ঠিক আছে হ'ব।
সেইখিনি তুমি লগাই মেলি দিবা, উম। তাৰ পৰা আৰু হেৰি কৰিবা পাৰিলে একদম স্মল চাইজত একদম অকণমানি চাইজতো যে বনাই।
উম', উম', উম', উম'।
সেই অকণমানি চাইজটোতো তেনেকুৱা দুখ দুভাগ তিনি ভাগমান তিনিটা চাৰিটা পাৰ্টমান বনাই দিবাচোন বাৰু।
হেৰি এইটো কি কয় তোমাৰ, হেৰি। এটা তোমাৰ কাঠৰো বনাব পাৰি বনাম হা। কাঠৰটো লাগিব নেকি সৰুটো কাঠৰ হ'লে বেছি ভাল একেবাৰে যিটো সৰুটো ধৰা।
এই নহয় নাই মানে কাঠৰ হ'লে কি হ'ব মোৰ শ্বেপটো দিবলৈ বেয়া হ'ব নহয়।
কি কি কি কি?
আকৃতিটো দিবলৈ বেয়া হ'ব নহয়।
নহয় নহয় মই গোটেই শ্বেপটো কাটি দি দিম তুমি খালি অকল কালাৰটো কৰি দিবা তেতিয়া।
অ' হয় নেকি।
অ'।
হ'ব সেইমতে কৰি দিব।
সেইটো ভাল লাগে দেখি।
গ'ম পাইছো এয়া। তাকে তুমি বাৰু যিটো ভাল দেখা তুমি কৰি দিবাচোন মোক
উম', উম', কৰি দিম কৰি দিম কৰি দিম মই মানে সেই, মুখা ভাগত মই পাহৰিলোঁ মই ই ফ্ৰেমটো মনত পৰিলে ফ্ৰেমটো দি দিলোঁ। মই মুখা দিম ৰ'বা তোমাক।
দিবা
ফটো মাৰি পেলাই, তেতিয়া তুমি চাব পাৰিবা কেনেকুৱা লাগে তোমাক।
তাকে তাকে সেইটো হিচাপত অ' তুমি তেনেকে বনাই দিবা তেতিয়া কি হয়, আৰু তোমাৰ হেৰি কৰিবা।
এই উম, মাজতে মোক এই হেৰিটো কি কয়। মানুহ এগৰাকীয়ে সুধিছিলে এই তোমাৰ হেৰি যে তুমি যে বনোৱা এইটো কি বুলি কয়
উম কোনটো?
সেই যে ধৰা হেৰিবলাক এই তেনেকুৱা বনোৱা কোনোবা আছেনি সুধিছিলে মই তেতিয়া তোমাৰ পাহৰিলো তাৰপা মই হেৰি কৰিম ৰবা মানুহ গৰাকীক মই তোমাৰ নাম্বাৰটো দি দিম। তোমাৰ লগত কন্টেক কৰিব। অ', অ', অ' নহয় মোক সুধিছিলে মানে তাৰপৰা মোৰ তোমাৰ কথাটো মনলৈ নাহিল। তাৰপিছত মই সিদিনাখন তোমাৰ লগত কথা পতাৰ পিছতহে মোৰ মানে মনলৈ ভাবটো আহিছে যে অ' তুমিতো এইটো কাম কৰা।
উম উম উম।
মই মানুহ গৰাকীক মই নাম্বাৰটো দি দিম তোমাৰ।
উম।
তুমি তেতিয়া ধুনীয়াকে পাতি লবা।
তুমি দি দিবা আৰু হেৰি কৰিবা এইটো কি বুলি কয় তোমাৰ মোক যে তুমি সেই বস্তুকেইটা দিবা নহয় ন। তাৰ লগত তুমি মোক বিচনী চাৰিখনমান বনাই দিবা বুজিছা।
কি বনাব লাগিব?
বিচনি চাইখন মান
বিছনি।
উম বিচনী চাৰিখনমান।
হ'ব হ'ব।
উম তোমাৰ কাঠিৰে পাতল পাতল খাঠি দেই একদম ডাঙৰ নহয় সৰু সৰু। পাতল পাতল চাই দুখনমান বনাই দিবা।
অ', অ'।
তোমাৰ একদম বাহৰ কাঠিয়ে তেনেকুৱা দুখনমান বনাই চাৰি খন ট'টেল চাৰিখন বনাবা। চাৰিখন মান বনাই ঘৰৰ কাৰনে লাগে ঘৰ কাৰনে লাগে।
অ' হ'ব বাৰু এইকেইখন ধৰি আগতে কৰা হ'লে মই আগতে বনাই দিব পাৰি
নহ আগতে কবলৈ মানে কি হ'ল সেই এম আছিলে তাৰপিছতে এতিয়া মানে তোমাৰ অকমান কাম এটাতো লগা হ'ল পতককে।
তাৰপিছত আৰু কালি সে মাৰ আগত মানে কৈ আছিলো মই বোলো তুমি এনেকে তোমাক যে এইখিনি বনাব বল দিছো তাৰপা কৈ থাকোতে আকৌ মায়ে কলে বোলে হেৰি কৰিবিচোন বিচনী কেইখনমানো বনাই দিবলৈ কবি। তাৰপা বিচনী এখন মানো বনাই দিবলৈ কবি বুলি ক'লো তই মই বোলো পটকৈ বোলো নয় তাৰপৰা কালি ৰাতি ফোন কৰিম বুলি ভাবিছিলো তোমালে।
তাৰপিছতে তোমাৰাকৰ ৰাতি ম বোলো চাগে খুলে নেকি ভাত পানী খাই তাৰপিছতে কৈ পেলাই বেয়া পালো আৰু দেৰি হলত। তাৰাপা আজি ৰাতিপুৱাই বোলো নহয় ফোন এটা কৰি কৈ দিওঁচোন।
ওম ওম ওম ওম।
থাকিলেই নহয় থাকি গুচি যায় যে গম পোৱা নে কবলৈ। তাৰপিছতে মই বোলে তাকে ফোন এটা কৰি কওঁচোন।
বাৰু ঠিকে আছে মই সেইটো বনাম বাৰু দিয়া।
বনাবা বনাবা। তোৱা পাছতে বাকী কোৱা
বাকি খোৱা বোৱা কৰিলা?
খোৱা বোৱাটো চাহ খালো তাৰ পৰা ভাত পানী এটা বনাই থৈ আহিছো আৰু ভাত খাবলৈ দেৰি আছে বাৰু।
ভাত খাবলে দেৰি আছে এতিয়া তোমাৰ কেইটাবা বাৰ বাজিছে হে।
তাকে হে। এই গৰম দিন কেইটাত কি হয় জানানে একদম মানে কেতিয়া যে কেনে মানে কিনো খাওঁ কিনো নাখাওঁ এনেকুৱা লাগে, খাবা কি তুমি খাবলৈকে একো নাথাকে নহয়। যাতা বস্তু বোৰ খাবলৈ মন মন নাযায় আৰু মচলাযুক্ত বস্তু যে একদম মন নাযায় গৰম দিনকেইটাত খাবলে।
মই যে সাধাৰণ ভাৱে মানে দাইল অকণে আলু পিটিকা অকণনে হ'লে মই ইমান ভাল পাওঁ খাই।
বুজিছোঁ অ'।
তাৰপিছতে সেইটো কাৰণে বোলো সেই আজি তোমাৰ টেঙা দাইল অকণ বনাই থৈছোঁ। তাৰপিছতে আলু পিটিকা অকন বনালো, তাৰপৰা তোমাৰ কাহুদি বনাই থোৱা আছে কাহুদি খাৱলি, তাৰপিছত সেয়ালুমই, তোমালোকে বেহুৱা বুলি কোৱা ন।
অ'।
অ', সেই বিহুৰা
আৰু তোমাৰ পানী টেঙা বুলি যিটো সেইটো বেলেগ হয় অকনমান।
বেলেগ হয় আমাৰ আকৌ সেইটো কাহুদি খাৰলি বুলি কয়।
খাৱলী বুলি আমাৰো কয় এইফালে বাৰু।
অ', অ', আমাৰ সেই কাহুদি খাৰলী বুলি কয় তাৰপিছতে সেই তাৰো আছে তাৰ পিছতে আৰু তোমাৰ খৰিচা আকনো বোলো পিটিকি লওঁ।
উম', উম', উম', উম'।
খাম আৰু ভাবি থৈছোঁ জিঙিবা, তাৰপিছতে সেই কি বুলি কয় মায়ে কি কৰিছে তোমালোকৰ।
মায় এই ভাতলৈ গৈছে আৰু।
আজিহে নিৰামিষ নে, কি।
নিৰামিষ নিৰামিষ।
এই গৰমত মানে মাছ মাংস খাবলে এই মনেই নেযায়ও।
মন নাযায় মন নাযায় হয় তোমাৰ একদম মন নাযায় দেই গৰম দিনকেইটা বৰ তিতা কেঁহা লাগে আৰু।
উম', উম'। হেৰি বাকী তোমালোকৰ আজি কি ৰান্ধিব।
আমাৰ সেই মই কলোয়ে নহয় সেই মই সেইটোকে বনাম আৰু।
অ', হয় নেকি।
তোমাৰ সেই তেনেকে সাধাৰণকে বনাই আৰু খাই থ'ম ইমান
গৰম গৰম দিনকেইটাত সেই সেনেকে খায়ে ভাল লাগিব।
সেইটোয়ে তোমাৰ এইবোৰ মানে আংগাংঘে একসোপা বনাই লৈ খাইও ভাল নালাগে। তোমাৰ মানে কোমম ঘৰত যে মই একদম এই গৰম দিনকেইটাত একো সোৱাদ নাপাওঁ বুজিছা। কিবা মানে কিবা কিবি লাগে।
বুজিছোঁ।
তাৰ পিছতে হেৰি এইটো কি বুলি কয় তাকে এই এতিয়া চাহ তাহ খালা নহয় ন।
চাহ খালোঁ।
অ' তাকেহে, তাৰপিছতে হ'ব বাৰু তেতিয়াহ'লে দিয়া আৰু অ' তুমি মোক খবৰ দিবা, দেই।
ঠিক আছে ঠিক আছে অ' ঠিক আছে অ' মই দিম বাৰু দিয়া।
অ', অ', খবৰ দিবা।
বাৰু হ'ব দিয়া অ'।